কোৱা।
অ কিবা হৈছিল নেকি তোমাৰ নেটৱৰ্ক প্ৰব্লেম- চব্লেম।
অ মোক কি হল জানো ফোনটো কাট খাই কাট খাই গ'ল নে তুমি মই ভাবিলোঁ তুমি কাটিলা।
নাই নাই এইবিলাক আজিকালি তোমাৰ এইবিলাকো প্ৰব্লেম বহুত দিগদাৰ এইবোৰ।
সঁচাকে মানে আগতে ভাল আছিলে। এতিয়া আকৌ যিমানেই ফ'ৰ জি ফাইভ জি হৈছে সিমানেই দেখোন এইবিলাক দিগদাৰ হে দিয়ে।
উম
অ কি কৈ আছিলা কোৱাচোন তুমি?
কিবা আমি ক'ত খতম কৰিছিলোঁ।
এই ফমখন কিমান ডাঙৰ হ'ব, হ'ব লাগে মানে
তোমাৰ বিশ ফুট মান বহল।
অ
বিশ ফুট মান দীঘল তাৰমান বিশ ফুট বিশ ফুট আৰু ওখত তো তুমি চাইডৰ খুঁটাকেইটা তাৰ মানে মুধচ দিব লাগিব হা মা মাজৰ খুঁটাকেইটাত অ', মাজৰ খুঁটাকেইটা তুমি, দশ ফুট মান দিব লাগিব।
অ
দছ বাৰ ফুট মান।
অ
তাৰপা তোমাৰ চাইডৰ খুটাখিনি তোমাক আঠ ফুট মান দিব লাগিব।
আৰু হেৰি কিন্তু জেগাতটো মানে ৰ'দ থকা জেগা হ'লেও ক'ত বেয়া মানে কথা নাই মানে কেনেকুৱা জেগা হ'ব লাগে ৰ'দ, চাহ, তেনেকুৱা
তোমাৰ হাঁহৰ লগত ইমান এটা তেনেকুৱা কথা নাহে বাৰু।
অ
তোমাৰ তাৰমানে ত বেলেগে কিছুমানে এনেকুৱা কৰি হাঁহটো পুহি পেলাই বেৰা মাৰি পেলাই ৰাখি দিয়ে।
অ
কিন্তু তাত তোমাৰ এটা ভয় থাকে অ ভয় থাকে মানে তাৰ পৰা চুৰ হয়।
অ সেইটোৱে এইবিলাক বস্তু চু হবই আৱ।
তাপা তোমাৰ? তাপা সেইকাৰণে তেনেকা কৰতকে চুৰ তুৰ হৈ আমাৰ লোকচান হোৱাতকে আমি দুটকামান খৰচ কৰি পেলাই ৰুম এটা বনুৱাই।
সেইটোৱেতু এতিয়াও ইমান খিনি পইচা খৰচ হবই যেতিয়া টিংচিং ঘৰ থাকিলে ইমান খৰচাও নাই।
অ', তাপা তুমি মুধচটো বাৰ ফুট মান কৰিলা চাইদ ভিতৰৰ যুনটো সেই আঠ ফুট মান কৰি দিবা তামানে এনেকুৱা কোঠাত তোমাৰ ৰুমটোৰ ভিতৰ ৰুমটো চাপৰ হব নালাগে। ৰুমটোৰ ভিতৰত মানে গেছ হ'ব নালাগে। গেছ হলেও সিহঁতৰ বেমাৰ হয় আকৌ দেই অ। কিয়নো হাঁহে লেতেৰা বহুত কৰে।
অ সেইটোৱে হাঁহটো এটা দুটা থাকিলেই ব লেতেৰা কৰে সিহঁতে।
তাকে। তোমাৰ এডৰা থাকিলেতো আৰু গম পাইছ ছাই নহয়। উম তাপা তুমি তাত।
চাইডত তুমি নেট মাৰি দিবা।
আজিকালি কিনিবলে পায় নেট। লোহাৰ নেটো পাবা প্লাষ্টিকৰো পাবা।
লোহাৰটো মাৰিলে ভাল হ'ব নে প্লাষ্টিকৰটো?
লোহাৰটো মাৰিলে ভাল হয় আৰু। তাপা তোমাৰ পোৱালিটো তাৰমানে হৈ গ'ল এতিয়া সেইটো তেনেকে বনাই দিলেই হ'ল ঘৰটো।
উম।
তুমি পোৱালিটো ভৰোৱা আগত মানে।
উম।
তাৰ ভিতৰৰ মাটিটো ধুনীয়াকে মুচি মেলি সমান কৰি ল'বা।
অ।
সমান কৰি পেলাই মানে পাৰিলে তাত তুমি পুৰিবলে চাবা মাটিতো তুমি এ আজ আজিকালিতো মেচিন পাই এনেকে গেছত লগাই পেলাই ফিটিং কৰি পেলাই এনেকে জ্বলাব পাৰি। কিন্তু হটোত চ চ
মাটিতো পৰি দিলে।
মাটিটো পুৰি দিলে মানে আমি পোৱালিটো ভৰাম ন পোৱালিত টো বহুত আলসুৱা থাকে। সিহঁতক মানে ঘপককে বেমাৰে অ। উম তামে বেমাৰে ঘপককে সিহঁতক টানিব পাৰে।
অ।
অ হয় বাৰু পোৱালি মানুহ তেনকা
উম তুমি চূণৰ চূণ এপেকেট কিনি আনিবা। ডাঙৰ চূণৰ পেকেট পাই যে
চূণৰ পেকেট ডাঙৰকে পাই ন?
অ তুমি হয়তো পানী দি পেলাই অলপ দেৰি তামানে কোমলিবলে দিবা পা মিক্স হৈ যাব চবৰে লগতে।
অ।
মিলি যাবলে দিবা পানীখিনিৰ লগত। তাপা তুমি কি কৰিবা তাত মাটিটোতো তুমি অ সেইটো সমান কৰিলেই মুচি মেলি।
উম!
তাৰ ওপৰত তুমি মুচিবা মানে মাটিৰ পা কিন্তু মাটিটো যে মই প্ৰথম যে ক'লো ভেটিটো ভেটিটো উম উব এ হেৰি মাতিবা অকমান ওখত ৰাখিবা তোমাৰ এফুট এফুট ৰাখি অ এফুট মান ৰাখিলেই হ'ল বেছি নালাগে।
অ মাটি সৈতি সমান হব নালাগে মানে। অ
তাপা উ তোমাৰ
এই চূণ খিনি যে গলাই থলো
অহ অ!
এই চোনখিনি তুমি কি কৰিবা উম আকৌ কাপোৰ এখন লৈ
অ!
ধুনীয়াকে অকমানো জেগা নেৰাকে
অ মুচিব লাগিব।
ডাঁঠ কে
অ অ!
ডাঠ কে মা ই
মানে আমাৰ মাটি এনেই মাত তি ঘৰ মোচা নিচিনা মচিলে নহব ন?
অ তাপে ঘৰ মু অ ডাঠকে মানে চূণটো ডাঠকে বহি যোৱাকে। তুমি আৰু এটা কথা তুমি আজিকালি গেছ নহ তাৰমানে চূণ মৰাৰ আগত
অ!
তুমি পুৰি ল'ব লাগিব।
অ!
পুৰি লোৱাৰ পিছতহে তুমি চূণটো মাৰিব পাৰিবা
অ পুৰাটো প্ৰথম কৰিব লাগিব ন?
অ অঁ।
অ।
তাৰপা তোমাৰ তাত উ খেৰ যে খেৰ। আমাৰ এইবিলাক গোহালি ছোৱালীতোতো গৰু চৰুক খুৱাবলৈ থয়ে মানুহে। কোনোবাই কাৰবাৰ ঘৰৰ পৰা খেৰ অকণ আনিবা
অ!
তাপা পাতলা কে সেই মাটিখিনিত ছটিয়াই দিবা।
অ!
ছটিয়াই লৈ পেলাই পাৰিলে তাত পেট্ৰল বা ডিজেল অকণ আজিকালিতো কেৰাচিন তেল নাপায়েই তাত লাগে বেছি চিকে নহয় হা।
অ!
তাৰমছ্ মাৰি লবা অকন তামানে এইটো ছটিয়াই ল'বা।
অহ তেতিয়া কি হব?
তাপ সেইটোৱেই তাপা তোমাৰ তাত জ্বলাই দিবা পাত লাগে আৰু মানে অকল মাটিটো অলপ পুৰ খাই গ'লেই হ'ল আৰু
তেনেকে জ্বলিব ন।
অ তেনেকে তামানে বহুত মানুহে ফাৰ্ম খোলা মানুহে তেনেকে জ্বলায় মাটিটো। আৰু সেটো অকণ চাবলে গ'লে সস্তা হয়। কিন্তু অকণ চোৱা চিতা কৰি থাকিব লাগিব। অ কিন্তু চোৱা চিতা কৰি থাকিব লাগিব কিয়নো তোমাৰ তাত। হেৰি আহি যায় ন জুইটো জ্বলি আহে ন। অ নোৱাই নোৱাই।
অ।
তাৰপা তোমাৰ সেইখিনি কৰাৰ পিছত চূণ তুণ দিলা। প্ৰথম যেতিয়া পোৱালিটো আহিব পোৱালি অহা। হা আ আগদনাা তুমি।
উম।
তাত তোমাৰ ভুচি যায় এই ফলা ধান।
অ ফলা ধানৰ বাগৰিত লৈ যাওঁ।
অ। তাৰপা হেৰিটো লৈ আহিবা।
অ।
তুমি তাত হয়তো ধুনীয়াকে। এটা ৰাউণ্ড নিচিনা গল নিচিনা বনাবা।
অ।
চাৰি ছোকিয়া নবনাবা।
চাৰচুকীয়া বনাব নহব ন।
অ মানে চাই চুকীয়া বনালে এইটো হয় যে। তোমাৰ এটা জেগাত সোমাই পেলাই সিহঁত পোৱালিখিনি ঠাণ্ডা লাগি থাকে সিহঁতৰ।
অ।
সেই ঠাণ্ডা অ ই। তে সিটো গাটো পৰত উঠি উঠি মানে মৰি যায় তেনেকে।
তাৰাপা তুমি কৰিবা যিখিনি পাৰিবা। ৰা ধুনীয়াক গোলটা বনাই। তাত তোমাৰ ভুচিখিনি পোৱা পিছত তাৰ ওপৰত পেপাৰ পাৰিবা। প্ৰথম পা-ইলে পাৰি লোৱা পিছত তোমাৰ পোৱালি আহিলে নহয়। পোৱালিটো অহাৰ পিছত তোমাৰ তাত তুমি হেৰি কৰিলা। এইটো কি আছিলে, পোৱালিটো দি দিলা, প্ৰথম। অকমান দেৰি ৰখিব দিবা সিহঁতক তাৰ পিছত তুমি।
তাৰপিছত তুমি হেৰি খোৱাবা তোমাৰ এইটো নিমখ আৰু চেনি মিক্স কৰিবা। ঠাণ্ডা পানীত খোৱাবা। ঠাণ্ডা দিন হলে গৰম কুহুমীয়া পানীত খোৱাবা। তাৰাপা তোমাৰ সেইখিনি কৰি হোৱাৰ পিছত।
ঠাণ্ডা দিন হলে কুহুমীয়া পানী আৰু গৰম দিন হলে নিমখ পানী।
তাৰমানে চেনী নিমখতটো দিবা কুহুমীয়া গৰম পানী হলে যি হলো।
অ।
কুহুমীয়া পানীতটো বুজি পাইছো ন গৰম আধা গৰম হোৱা পানীতটো উম আৰু এইটো নৰ্মেল পানীতটো। দুইততে চেনীৰ নিচিনা এইটো চেনী নিমখ মিলাই পেলাই দিবা আৰু। নিচিনা হয় সিহঁতে অকমান অ অ। তাৰাপা তোমাৰ। তাত তুমি?
অ।
আহ সিহঁত অহা এঘন্টা আধা ঘন্টা মানৰ পিছত।
অঁ।
তুমি বাচনত দানা।
অ অ বাচনত দিব নহ'ব ন?
অহঁ।
অ'
তাত তুমি পেপাৰ খিনি যে পাৰি থোৱা আছিল তলত
অঁ অঁ
প্ৰথম তাত অকণমান অকমান ছটিয়াই দিবা,
অ।
তাপা সিহঁতে যেতিয়া খাব। সেই খিনি খোৱাৰ পিছত তুমি কাম এটা কৰিবা তাত কিবা কেৰি বেগ, নহবা বস্তা
অ
পাৰি পেলাই তাৰ ওপৰত দিবা কিয়নো তাৰমানে পেপাৰটো সিহঁতে পিছত ফালি দিব কাগজটো। তাৰপা এই তেনেকে তিনদিন কিন্তু তিন- অ এদিনৰ মূৰে মূৰে পেপাৰটো সলাই থাকিব লাগিব তিনদিন সিহঁতক পেপাৰৰ ওপৰত থব লাগিব মানে। সিহঁতৰ ভৰি তলুৱাতটো বহুত কোমল থাকে প্ৰথম।
অ
এ ভুচিটোৱে মানে কাটি নিদিবলৈ কাৰণে দি থোৱা থাকে আৰু ভুচিটো দিয়া থাক- মানে সিহঁতে মাটিৰ ঠাণ্ডাটো নাপাবলৈ আৰু তোমাৰ ৰঙা যে নৰ্মেল- আগৰ দিনৰ যে লাইটটো
অ
গৰম উঠে যে
অ অ
হয় লাইটটো দি থ'ব লাগে আ তাপনে সিহঁত ওচৰ দকনাক তললে দি পেলাই অ গৰম হৈ থাকিবলে। অঁ
মই ভাত খাই আহি আছোঁ
অ তাবা পাতিম।